অ কোৱা আছো এনে। তুমি?
অ মই এনেই আছো। ব্যস্ত আছা নেকি?
নাই, নাই। কোৱা।
অঁহ মই মাতোঁ নেকি?
অহ শুনি আছোঁ শুনি আছোঁ
নহয় মানে তোমাক কথা এটা সুধো
অ সোধাচোন
অহঁ অহঁ
আইয়া আহঁ গুৱাহাটী গৈ পাইছানে
উম পাইছো হেল্ল' শুনি শুনি আছাঁ
ক'ত ক'ত গৈছানো অলপ কবা নেকি মানে চাব লগাত ঠাই চাব লগা কি কি আছে
চাব লগা ঠাইতো বহুত আছে হে গুৱাহাটীত ধৰা উম এতিয়া চোৱা অ গুৱাহাটী গলে কামাখ্যা আও বহুত ফেমাচ বুলিয়ে ক'ব পাৰি ধৰা কামাখ্যা আছে ভূপেন হাজৰিকা সমাধি আছে শৰাই ঘাট খন আছে এহ হেল্ল' হেল্ল' শুনিছা নহ মই চাইছো কামাখ্যা গৈছোঁ চিৰিয়াখানা গৈছোঁ তাৰপিছত ভূপেন হাজৰিকা সমাধিখন শুনি চাই নহঁ
অ শুনিছো তাতে কি কি আছে নো মানে গোটেই ভূপেন হাজৰিকা দেৱৰ বহুত মানে গোটেই কথা খিনি আছে আৰু ধৰা
অ তেওঁ মানে কি কি গান ৰচনা কৰিছিল তেওঁক মানে তেওঁৰ একদম জন্মৰ মৃত্যুৰ পৰা ধৰি ফটোবোৰ তাত ফটো ফটোবোৰ আছে আৰু উম তেওঁক যিদিনাখন মানে তাত মানে নৱগ্ৰহত জ্বলোৱা হৈছিল নহ সেইদিনাখনৰ সেইবোৰ তাৰ মৃত্যু দিনৰো ফটো আছে অ তুমি মানে সমা গিখনৰ ভিতৰত সোমালে মানে এনেকুৱা লাগিব মানে বহুত শান্ত পৰিৱেশ তাৰ মানে আৰু হাই হুলস্থল একো নাই আহ তেওঁৰে গান বাজি থাকে সমাধিখনত
আৰু তাতে মানে গৈ ভাল লাগে চাগে মই
উম উম বহুত মানে কি তোমাৰ মন যদি বেয়া লাগি থাকে তুমি যদি তালে যোৱা অলপ সময় তাত অকলে কটোৱা সময়ত মানে তোমাৰ মানে মনটো ভাল লাগি যাব আৰু
তাকেইটো এবাৰ যাম বুলি ভাবিছো আৰু মা কামাখ্যা মন্দিৰ গৈছা নহঁ
কামাখ্যা মন্দিৰ গৈছো বাৰু তাতো নীলাচল পাহাৰত আছে মন্দিৰটো ত' তোমালোকে তুমিতো অম্বুবাচীত গ'লেতো তুমি হোচতেলৰ পৰাই খোজকাঢ়ি যাব লাগে কাৰণ সেইটো সময়ত গাড়ীটো নিদিয়ে যাবলৈ এতিয়া
বহুত হয় বোলে তহ এনে আৰু অহ বহুত হয় মানে বাহিৰৰ পৰাও মানুহ উম
এটা উৎসৱৰ নিচিনা হৈ পৰে নহ কামাখ্যা অম্বুবাচী মেলাৰ সময়ত আৰু এনেই এনে সাধাৰণ দিনতো মানুহ আহিয়ে থাকে তাতঁ বাহিৰৰ পৰা মানে পৰ্যটক বিলাকো আহে ঘুৰিবলৈ। উম।
পঠ বুলি কয় ন বহুত ডাঙৰ আৰু মনৰ ইচ্ছাও পূৰণ হয় বুলি ক। কয় মানে যোন। হৈছে মনৰ ইচ্ছা পূৰণ হয় বুলি কয় বহুতে।
আৰু চোৱা তোমাৰ কামাখ্যা মন্দিৰ তুমি যাম বুলি কলে নহয় মানে তাৰ পৰা তোমাৰ যদি। তাৰ পৰা তোমাৰ মানে অ উ মা তোমাক দৰ্শন কৰিবলৈ মাতিব লাগিব। মানে দেৱীয়ে নিজে মাতে মানে মায়ে নিজে মাতে যেতিয়া বিচাৰিব তেতিয়াহে তোমাৰ তাত যোৱা হয়। হব আৰু এনেকে আৰু মানে বহুতে ভাবে তেনেকুৱা আৰু। আৰু মনৰ আশাতটো পূৰণ হয়েই উম। উম হম।
তুমি কেতিয়া গৈছিলা।
মই গৈছিলো ৰ'বা।
তুমিতো খোজ কঢ়িব লগা হোৱা নাই মানে।
নাই নাই মই অম্বুবাচী মেলাৰ। সময়ত যোৱা নাই বাৰু এনেই বাৰু মই গাড়ীত গৈ পাইছো যাব লাগে অলপ উঠি যাব লাগে। পাহাৰত গাড়ী যায় তলৰ পৰা গাড়ী পোৱা যায়। উম।
মানে একদম। ধৰা এইখিনি বাছত যাব লাগে আৰু কামাখ্যালৈ জালুকবাৰীৰ পৰা।
অ অ আচ্ছা তুমি যদি এইফালৰ পৰা যোৱা জালুকবাৰী। পা হলে সফালে মালিগাঁও মানে কামাখ্যাত নামিব লাগিব মালিগাঁও পাৰ হৈ। আৰু ইফালৰ পৰা আহিলে খানাপাৰা ফালেদি আহিলেও তুমি সেই তাতে নামিব লাগিব। গেটত গেটৰ পৰা আকৌ গাড়ী পাবা।
গৈছা ন।
উম গৈছোঁ।
অ তাতে বাঘ দেখা পাইছে নে নাই।
উম চিৰিয়াখানাত বাঘ দেখা পাইছো তাৰ পৰা বিভিন্ন ধৰণৰ সাপ সাপ বোৰো থাকে ন এটা সাপৰ কাৰণে এটা ঘ। ঘৰো আছে ত' ঘৰটোৰ ভিতৰত মানে এ মানে। হেৰি উম ঘৰটোৰ ভিতৰত বি। বিভিন্ন ধৰণৰ সাপো আছে মানে।
তাতেও গৈছে আৰু।
আহ অ তাতে গৈছো।
আৰু তোমাৰ হেৰি কি কয় এয়াতো পেলাই নিদিয়ে। ক্ষেত্ৰত।
অ কলাক্ষেত্ৰত ও গৈছো তাতো তাতো ভূপেন হাজৰিকা মানে এটা। ঘৰ নিচিনা আছে তাতে। ভূপেন হাজৰিকা গোটেই যিবোৰ প্ৰাইজ বোৰ পাইছিল ব। বোৰ সেই বতাবোৰ সকলো মানে তাতে। অ থৈ দিছে আৰু মানে ষ্টৰ কৰি।
কলাক্ষেত্ৰতো মানে ভূপেন হাজৰিকাৰ বহু মানে বস্তু।
আহ অ আহ তাতো আছে সংৰক্ষণ কৰি থৈ দিছে তাতো।
আৰু তুমি সংগ্ৰাহালয় গৈছা নে নাই।
হা।
সংগ্ৰাহালয় মানে অসম মিউজিয়াম।
অ অ অ আছাম ষ্টেট মিউজিয়ামৰ ন অ ত। গৈছো তাত বহুত পুৰণা পুৰণা আগৰজনৰ মানে আগৰ। বস্তুবোৰ সংৰক্ষণ কৰি ৰাখিছে।
উম।
উম এতিয়া পুৰণি বস্তু বস্তুবোৰ তাত অ আহ ৰ ৰজা মহাৰাজা দিনৰ পুৰণা পইচাবোৰো আছে বা মূৰ্তিবোৰ আছে কেনেকে কি হৈছিল চব মানে তাত গোটেই অ ইনফৰমেশচন বোৰ আছে তাতে। উম।
আৰু নতুনকে এখন উদ্যানো খুলিছে।
অ অ সতি অ অ তালৈ গৈছো। তাত বৰ্তমানতো বহুত মানুহ ভিৰ। কিন্তু এনেই তাত যাবলে ভাল মানে। তুমি যদি মানে কাৰণ এইটো মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে সেইখন
উম।
উদ্যানখন ত' বহুত ভাল লাগে চাই পেলাই।
আৰু এতিয়াতো ধৰা ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে। হলেও মানে উম চাব
চাব পাৰি অ অ অ পাৰিম
খোজকাঢ়িব ভাল বুলি শুনিছোঁ?
অ অ পুৰা দীঘল বহুত দীঘল। বহুত দীঘল মানে পাৰ্কখন।
তাকেতো যাব লাগিব তুমি গৈছা ন তেওঁ?
হুম গৈছো গৈছো। তাতো গৈছো আৰু আৰু এখন উমানন্দ খনলে নাই যোৱা মই।
অ আৰু কি, কি কৰিছা?
আৰু আছে এখন মহাবাহু অ হেৰিটেজ বুলি এখন আছে হেৰিটেজ ব্ৰহ্ম পুত্ৰ। সেইখনো বহুত ধুনীয়া মানে ঠাই সেইখনো ব্ৰহ্মপুত্ৰৰ কাষতে আছে। তুমি তাতো যদি অলপ সময় কটোৱা তাতো ভাল লাগে মানে থাক
বহু মানে শান্তিপূৰ্ণ।
আৰু তোমাৰ মানে উ বহুতো মঠ মন্দিৰ আছে ন এতিয়া বালাজী মন্দিৰ আছে নৱগ্ৰহ মন্দিৰ আছে।
বালাজীও তুমি মানে তাত তুমি গলে একদম ডাইৰেক্ট অ চাউথৰ ফালৰ নিচিনা অলপ লাগিব তালে গ লে, উম মানে মন্দিৰটো ইমানেই পৰিষ্কাৰ মানে বহুত ধুনীয়া আৰু পুৰা মন্দিৰটো বগা।
অ অ।
তেনেকুৱা আৰু মানে একদম চাউথৰ ফালৰ নিচিনা আৰু মন্দিৰটো।
অঁ।
আৰু আছে এইফালে অহ হৰে কৃষ্ণ মন্দিৰ আছে ভক্তিকুটীৰ আছে, ইস্কন বুলি আছে।
ভক্তিকুটীৰ টো নতুনকে বিখ্যাত হৈ পৰিছে ন? জনপ্ৰিয় হৈছে চবৰে মাজত।
কিন্তু মই আজিলৈ যোৱা নাই বাৰু। শুনিছোঁহে যে বহুত ধুনীয়া আৰু। সেইখনোৰ তাৰ কাষতো তোমাৰ নদীৰ বহুত ধুনীয়া দৃশ্য দেখা পাবা। তুমি যদি গধূলি মানে বেলি বা সময়ত যোৱা তেতিয়াতো বহুত ধুনীয়া মানে, পৰিবেশ পাবা ধৰা আৰ আৰতিও হয় সেইটো সময়ত। আৰতি সময়তটো পাবা আৰু উম
আৰু কি
উম- উম
তৰা দেৱালয়ো আছে গৈ
অহ, তাত নাই যোৱা বাৰু কিন্তু মানে এতিয়া গুৱাহাটীত তো বহুতেই ধৰণৰ উম বস্তু আছে এতিয়া ধৰা উম খেল -ধেমালি কৰিব বলৈ এতিয়া ধৰা একোলেণ্ডখন আছে। তাৰপা পুনো - পুনোক খনো আছে পোনো বা ড্ৰিমলেণ্ড আছে তাৰ পিছত বৰফ -বৰফত খেলাও এখন খুলিছে মই নামটো পাহৰিলো ৰবা। এনেকুৱা ধৰা এতিয়া একলেণ্ডটোতো ৰাণীৰ ফালে আছে তাত তুমি যদি যোৱা গোটেই দিন টো যদি তুমি সময় কতা বুলি ভাবা পৰিয়ালৰ লগত সেইটোও ভাল পিছে। ভাল ঠাই বুলি মই ভাবো উম লগৰ লগতো ভাল আৰু উম -উম
আৰু তোমাৰ এইয়া কি বুলি কয় জোৰ-পুখুৰী গৈছা নে নাই দীঘলী পুখুৰী?
অহ, দীঘলী পুখুৰী গৈছো সেই -সেইখনো এটা বহুত ভাল লগা ঠাই কিন্তু এ তিয়া অলপ মানে গছ-গছনি কাটাৰ পৰা বেয়া লাগি গৈছে আৰু এতিয়া ধৰা দীপৰ বিলৰ সেইখিনিও বহুতেই ধুনীয়া ঠাই কিন্তু এতিয়া উম। এতিয়া ধৰা এতিয়া গছ-গছনিবোৰ কাটি পেলাইছে ত' সৌন্দৰ্যতাবোৰ অলপ কমি গৈছে কিন্তু হ'লেও আগতে বহুত ধুনীয়া সৌন্দৰ্য আছিল তাৰে।
তাকেতো দেখিছে নিউজ বিলাকত তাকে ভাবিছো ৰ- বা যাম বুলি
অহ, যাব পাৰা তুমি।
উম, তাকেতো।
উম, আৰু খামৰে খামৰেঙা বিলো তুমি যাব পাৰা খামৰেঙা বিল আছে।
অহ, দ্বীপৰ বিলতো গছ কাটি আছে আজিকালি
দীপৰ বিলত কাটিছে কিন্তু খামৰেঙা বিলত কাটা নাই। খামৰেঙা বিলখন আছে বাৰু। তোমাৰো বহুত ঠাই আছে গুৱাহাটীত ফুৰিব লগা মানে তুমি ফুৰি গুৱাহাটীত ফুৰিব হলে তুমি অলপ সময় লৈহে যাব লাগিব ঠাই খিনি তেতিয়াহে ফুৰিব ফুৰিব পাৰিবা ভালকে।
সেইটো দিয়া- দিয়া তেন্তে ৰাখো এতিয়া ৰাখো দিয়া এত
অহ -অহ ঠিক আছে দিয়া অহ।